হয়।
জয়, জয়, জয় জয়তে, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলো।
উম, উম, ধন্যবাদ।
হয়। মোৰ ফোন কৰা এটা কাৰণ আছিল, যিটো কাৰণ হ'ল আপোনাৰ আহ উম। খন আমাৰ, নামঘৰত এ এটা অনুষ্ঠান আমি পাতিছিলো, সেই অনুষ্ঠানত, আপোনাক অকমান লাগি ভাগি দিবৰ বাবে কলটি কৰিলোঁ।
হয়। এইটো আপোনালোকে এটা, বিশেষ ভাল কাম কৰিছে, নামঘৰত যি কোনো এটা, অনুছ, উ যিকোনো এটা অনুষ্ঠান হ'বলৈ নামঘৰত পতাতো, এটা গুৰু ত্বপূৰ্ণ কাম
হয়, এইটো, এইটো মানে আমাৰ, হয়। এইটো মানে আমাৰ এটা হেই আহ, এঘৰীয়াকে, ভাওনা এভাগো পাতিছিলো, আৰু তাৰ লগতে আমাৰ অ', তাত আমাৰ এ এটা, হ তাত আমাৰ মানে, খোৱা বোৱা ব্যৱস্থাও কৰা হ'ব।
হয়।
তাতে আমাৰ বোলো, অকমান লাগি দিব বুলি আমাৰ, আশা ৰাখিলো।
হয়, হয়।
আৰুহ আপোনাৰ সপৰিয়ালক, নিমন্ত্ৰিত কৰিলো।
ধন্যবাদ, ধন্যবাদ।
হয়। আৰু মানে কিয়নো এই দিন বাৰিষাৰ বতৰ আ ব সেইবাবে বৰষুণ হ'ব পাৰে সেইবাবে কিছুমানুহ মানে ঘৰত আহিবৰ বাবে- ভাল নাপাবও পাৰে সেইাবে আমি নামঘৰত এই অনুষ্ঠানট পাতিলো।
নামঘৰত পাতিছে এইটো ভালেই কৰিছে।
হয়। আৰু কিন্তু আপুনি নামঘৰত ৰাতি আহিব লাগিব আকৌ ভাওনা ভাগটোত- অকণমান আপুনি লাগি-ভাগি দিব লাগিব।
হয়-হয়, ভাওনা হ'ল আমাৰ অসমীয়া সংস্কৃতিৰ- এটা বিশেষ
গুৰুত্বপূৰ্ণ মানে-
উম। হয়, আৰু আপোনাৰ- আপোনাৰ দে-দেউতাক আমি আঁহ', - ভাওনাৰ প্ৰিন্ট কৰিবৰ বাবেও নিমন্ত্ৰিত কৰিছো।
হয়।
আপুনি তেওঁক জনাই দিব।
ঠিক আছে।
আৰু যদি তেওঁ নোৱাৰে- কিবা কাৰণত তেওঁ তেতিয়া আপুনি মোক কল এটা কৰি জনাই- দিব, কিয়নো আমি কামভাক সোনকালে আগুৱাই নিব লাগে। কিয়নো আমাৰ আঁহ', অনুষ্ঠানটি আহি পালেহি, বেছি- সময় নাই, সেইবাবে যিমান পাৰে সোনকালে আপুনি সেই কথাটো মোক জনাব।
হয়-হয়।
কিয়নো মৰামৰি সময়ত সেই যেতিয়া কেঞ্চেল হৈ যাব তেন্তে তেতিয়া আমাৰ অকণমান- সমস্যাই দেখা দিব, সেইবাবে আপুনি সোনকালে যিমান পাৰে সোনকালে জনাবলৈ চেষ্টা কৰিব।
হয়।
হয়। এতিয়া আপুনি- চাব পাৰে আমি- এতিয়া যেনেকে আমি এই ভাওনা-চাওনা পাতি আছো, তেনেধৰণে আমি- অনুষ্ঠানো পাতি থাকিব লাগে। কিয়নো আমাৰ এতিয়া অসমীয়া সংস্কৃতিটো- প্ৰায় নাইকিয়া হৈ-হৈ আহি আছে। আজিকালিতো মানুহৰ সেইবিলাক বস্তুত সময়ে নাই। ভাওনা পাতিবৰ বাবে বা কিবা অনুষ্ঠান ভাক গঢ়ি তুলিবলৈ। মিটিং এখন পাতিলেও মানুহৰ অহাৰ অভাৱ মানুহ নাই। সেই আমি সিদিনাখন এখন মিটিং পাতিছিলো। সেইখনো মানুহ প্ৰায় দহ-পোন্ধৰ জন মানহে হ'ল। গাঁওখনত প্ৰায়- আপোনাৰ পঞ্চল্লিশ ঘৰ মান মানুহ আছে তাৰে ভিতৰত- দহ, পোন্ধৰ জন মানুহে মাত্ৰ আহিছে, কিয়নো আঁহ' এই ভাওনাৰ এই- ভাওনাৰ ৰাস, থিয়েটাৰ এইবিলাকৰ মানুহৰ ৰাসটো কমি গৈছে। এই ৰাসটো আমি আকৌ উৎসাহিত কৰিবৰ বাবে এ যিমান পাৰো- প্ৰচেষ্টা চলাই আছো। সেইবাবে- আপোনাকো আমি নিমন্ত্ৰিত কৰিছো, যিমান পাৰে মিটিং আৰু তেনেধৰণৰ অনুষ্ঠান- নামঘৰলৈ আহি থাকিব।
হয়-হয়-হয়।
হয়। আৰু তেনেধৰণে আমি- আমাৰ অসমীয়া সংস্কৃতিতটো জীয়াই ৰাখিব লাগিব কিয়নো- আপোনাৰ আজিকালি বিহু বিহুকে চাব পাৰে আমাৰ অসমীয়া সংস্কৃতিৰ তিনিটা অমূল্য অমূল্য বিহু তিনিটা আমাৰ- বহাগ বিহু কাতি বিহু মাঘ বিহু আপুনি চাব পাৰে। ব'হাগ বিহুত আমাৰ আগতে কিমান সুন্দৰভাৱে আমি উদযাপন কৰোঁ। মহিলাসকলে সুন্দৰভাৱে চাদৰ মেখেলা পৰিধান কৰি আহে আৰু- আহ পুৰুষসকলে সুন্দৰ ভাৱে- অঁ চুৰিয়া চেলেং গামোচা আদি লৈ- সুন্দৰভাৱে উলাই আহে আৰু আমি প্ৰত্যেক ঘৰতে- আহ হুঁচৰি গাঁ আৰু সিহঁতৰ হুঁচৰি গোৱাৰ ফলত আমাক এটা দক্ষিণা দিয়ে সেই দক্ষিণাটি আমি- আ অৱশেষত আহ ভাগ কৰি পেলাওঁ। আহ আৰু সৰুতে- কিন্তু আজিকালি ডাঙৰ হোৱাৰ পাছত এইটো আমাৰ যিটো দক্ষিণা পাওঁ সেইটো দক্ষিণা আমি একগোট কৰি- আমি নামঘৰ বা কিবা তেনেকুৱা অনুষ্ঠানত আমি ব্যৱহাৰ কৰোঁ। তেনেধৰণে আমি আজিকালি আহ আমাৰ বিহুতো আমি ব্যৱহাৰ- কৰো আৰু তেনে ধৰণে আমাৰ আপুনি মাঘৰ বিহুতো চাব পাৰে আপুনি বেয়া না- পাই যদি মই মাঘৰ বিহুৰ বিষয়ে অকমান কওঁনে হয়ঁ। এতিয়া মাঘৰ বিহুত আপুনি চাব পাৰে কি সুন্দৰ ভাৱে আমি মাঘৰ বিহুতটো উদযাপন কৰোঁ। মাঘৰ বিহুত আৰু আহ- সুন্দৰ দৰে এটা মেজি বনাওঁ তাৰ ফলত আমাৰ গছ- কাটিবলগীয়া হয় সেইটো এটা দুখ- সণীয় কথা কিন্তু তাৰ ফলত আমি দুজোপা গছো ৰুওঁ এজোপা গছ কটাৰ ফলত। তাৰ আমি গছজোপা কাটি আমি প্ৰত্যেক ঘৰতে এটা এটা মেজি জ্বলাওঁ আৰু- সুন্দৰভাৱে আমি তাত এটা খানা খাওঁ সেই খানাটো খোৱাৰ পাছত- আ উ মা উঠি অহা প্ৰজন্মই- ফূৰ্তি কৰিবৰ বাবে কিছুমান চোৰো কৰে সেই চোৰবোৰত আহ কৰিলত- গাঁৱৰ মানুহৰ কোনো গালি গালাজ নাপাৰে কিয়নো এটা এইটো বিহুত- আহ এটা উৎসৱৰ এটা আহ- পৰম্পৰা সেইবাবে এইটো মানুহে বেয়াও নাপায় সেইবাবে আপুনি এতিয়া কাতি বিহুৰ বিষয়ে অকণমান ক'ব বিচাৰে নেকি?
কাতি বিহু হল আমাৰ এটা জাতীয় উৎসৱ। কাতি বিহুত কাতি বিহুত আমি সকলোৱে গধূলি- ওহোম উমঁ উমঁ তুলসী গছৰ তলত আৰু। উমঁ পদূলি মূ- ঘৰত আৰু পথাৰত উমঁ ধানিৰ মাজত এগছিকৈ - চাকি জ্বলাওঁ- উমঁ ওহোঁ পথ- পথাৰৰ মাজত এইকাৰণেই জ্বলাওঁ যে আগৰ- মানুহসকলে বিশ্বাস কৰিছিল যে- উমঁ খেতি পথাৰৰ মাজত হেনো উমঁ -
চাকি জ্বলালে পোক পতংগ হে- খেতিখিনি নষ্ট নকৰে বুলি- লো লোকবিশ্ সেই কথাটো এটা লোকবিশ্বাস বুলি জনা যায়
হয়
হয় সিদিনা আৰু আমি সিদিনাখন আমাৰ পুখুৰীত প্ৰায় মাছ ধৰিছিলো তাত প্ৰায় এ পোন্ধৰ বিশ কেজি মান মাছ ওলাইছিল।
হয়
অ তাৰে আপোনাক আধা কেজি এক কেজি মান লাগে যদি মোক কথাটো ক'ব মই আপোনাৰ ঘৰত দি থৈ আহিমগৈ কিয়নো মাছ আমাৰ প্ৰায় বেছি আদায় হৈছে আৰু বেছি মাছ নাই সোনকালে লাগে যদি মোক জনাব।
এক কিলোত কিমান দাম।
হয় এক কেজিত আপোনাৰ ৰৌমাছৰ দাম আপোনাৰ আমিত তিনিশ কে দি আছো কিয়নো লোকেল মাছ
হয় হয় আজিকালি চালানী মাছ বোৰ খালে যিহেতু বেমাৰ হয়
হয়।
এ নিজৰ নি নিজৰ পুখুৰী মাছ যিহেতু উম বিশেষ খাদ্য খাই জীয়াই থাকে উ ভাল কলপাত এনেকে সকলোবোৰ বস্তু খায় সে সেই সেইবোৰৰ সোৱাদো এটা বেলেগ হয়। আৰু কোনো কোনো বীজাণু নাথাকে মাছটোত
হয় হয় তাৰ এটা সোৱাদেই বেলেগ আৰু আপোনাৰ আপোনালোকৰ খেতি বাতি কেনে চলিছে।
আমাৰ খেতি বাতি এতিয়া ঠিকেই চলি আছে বাৰু।
হয় এ আ মৰণা মাই আ হাল বালেনে বাৰু
হাল বাই কঠীয়া সিঁচিও এতিয়া আপোনাৰ ৰুব লৈছে আৰু
আমাৰ হয় হয় আমাৰ আজি হাল বাইছেহে বাৰু আমাৰো খেতি আৰম্ভ হবগে হয় হয় আ
আমাৰ যিহেতু এতিয়া নামঘৰত দুসাৰ শিকাই আছে সেইটো অক আপুনি নিশ্চয় গম পাইছে চাগে
গম পাইছো গম পাইছো আপোনাক তা তাৰো বাবে নিমন্ত্ৰণ জনাবলে মই পাহৰি গৈছিলো কিন্তু এতিয়া মই আপোনাৰ নিমন্ত্ৰিত কৰিলো আপুনি দুহাখন চলাই নিব লাগিব আৰু আপোনালোকৰ যিটো আ
আপোনালোকৰ যিটো এইটো মানুহখিনি সে খিনি আপোনালোকে মানে দুহাখন চলোৱাটো চলোৱা আৰু তাৰ আগত আপোনালোকে গায়ন বায়নো ব বজাব লাগিব তাৰ বাবে আপোনালোকক নিমন্ত্ৰণ জনালো।
হয় হয় ধন্যবাদ
হয় আৰু তাৰ বাবদ আপোনালোকক আমি কিবা এটা দক্ষিণাও আগবঢ়াম। হয় মই নি মই আশা ৰাখিলো আপোনালোকক আমি আ ভাওনা দিনাখন দেখা দেখিম বুলি
নিশ্চয় নিশ্চয়।
হয়। অ
ভাওনা হ'ল আপোনাক মই অলপ ভাওনাৰ বিষয়ে ক'ব পাৰিমনে।
অ পাৰিব পাৰিব কওঁক।
ভাওনা হ'ল আমাৰ অসমীয়া সংস্কৃতিৰ এটা বিশেষ স্বৰূপ। বুলি ক'ব পাৰি আৰু ভাওনা। ভাওনা আমাৰ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিল।
হয়।
শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৱে। এ মিলি বুলিয়ে ক'ব পাৰি আৰু।
হয়, হয়, কওঁক।
ভাওনাখন উম, উম মানে
হয়, হয়, এখন উলিয়াইছিল হয়।
হয়, উম। আজিকালি যিহেতু ভাওনা বোৰ উম কমিয়ে গৈছে ভাওনা পতাবোৰ
হয়।
এ আমাৰ ইয়াত এখন ভাওনা আমি অনুষ্ঠিত
হয়।
এই ভাওনাখনত আমি গায়ন-বায়ন কৰি গায়ন বায়ন গাম আৰু লগতে দোহাৰো চলাম।
হয়, সেইখন, সেইখন আমাৰ আমাৰ জুলাই লাষ্টত, আমাৰ ভাওনাখন আপোনালোকৰখন কিমান সময়ত হ'ব বাৰু।
আমাৰো হ'ব আৰু অলপ লাহে লাহে আৰু।
অ', আপোনালোকৰ খন মানে আপোনালোকৰ খন মানে ঠিক হোৱা নাই হয় নাই।
ঠিক হোৱা নাই মানে আমাৰ এতিয়া শিকাই আছে যে।
আমাৰ যেতিয়া আমাৰ সম্পূৰ্ণ হ'ব, শিকাই তাৰপিছত হে আমি ঠিক কৰিব পাৰিম মানে।
হয়, হয়। আৰু আমাৰ, এ আপুনি চাব পাৰে ইয়াৰ আগৰবাৰ থিয়েটাৰখন কি সুন্দৰ ভাৱে প্ৰচলিত হৈছিল, এ যিখন এখন আমাৰ ডাঙৰ মানুহৰ বাবে যিটো অ', পঁচিশ, ছাবিছ বছৰৰ ওপৰৰ পৰা আৰম্ভ হৈছিল সেইখন এখন কি সুন্দৰ অ', থিয়েটাৰ হৈছিল আৰু এখন অ', ওঠৰৰ পৰা তলৰ চামৰ ল'ৰা -ছোৱালীৰ বাবে সেইখনে এখন বৰ সুন্দৰ নাটক। আমি পৰিলক্ষিত হৈছিল। সেই দুখনৰ ওপৰত আপুনি কিবা ক'ব বিচাৰে নেকি? কি কি সুন্দৰ ভাৱে চলাই নিছিল আৰু কি সুন্দৰ ভাৱে সেইখন আয়োজিত কৰিবলৈ কোনে কোনে কিমান প্ৰচেষ্টা চলাইছিল তাৰ ওপৰত আপুনি কিবা ক'ব বিচাৰে নেকি?
সেই থিয়েটাৰ খনত বিশেষ অংশীদাৰ হিচাপে আমাৰ গাঁৱৰ নীবিৰ শইকীয়াই
মানে অংশ লৈছিল গোটেই থিয়েটাৰখন চলাই নিবৰ বাবে।
হয়, হয়।
তেওঁ এজন মানে এনেকুৱা এজন ব্যক্তি তেওঁ মানে সৰুৰে পৰা থিয়েটাৰ, গান, নাচ নৃত্য এইবিলাকৰ লগতে লাগি থকা মানুহ।
হয়।
তেওঁ মানে আমাৰ গোটেই গাঁৱৰ লৰা -ছোৱালী সকলোকে থিয়েটাৰ প্ৰতি আকৰ আকৰ্ষিত কৰিবলৈ বিচাৰে, আৰু থিয়েটাৰ খনো শিকাই। গাই বহুত ধুনীয়াকে পাতি লৈ গ'ল।